হেল্ল',
অহ',
কি খবৰ ভালে আছা?
অহ', ভালেই- ভালেই তোমাৰ ভাল?
উম', মোৰ ভালেই। কৰবাত ফুৰিব গৈছিল? নাই নেকি তুমি এই ফটো দেখিছিলো ফেচবুকত।
অহ', - অহ', এই আন্দামান গৈছিলো অলপ দিনৰ আগতে।
অহ', বৰ ধুনীয়া লাগিছে দেই ফটোবিলাই। জেগা জেগটো বৰ ধুনীয়া ন?
উম', - উম', বহুত ধুনীয়া একদম মানে ইমান বহুত ভাল লাগিলে মানে আমাৰ। বতৰটোও ভাল পলিউচন নাই একদম চব বাহ', আমি তাত। প্ৰথমতে গৈ আমি। কৰ্ট ব্লেয়ৰ্ড নামিলো। তাৰপিছত বৰব্লেয়াৰ। নামি আমি তাৰ পৰা হেৰি কি বুলি কয় এদিন থাকিলো আৰু হেৰিলৈ লৈ চালো। বিদালয় হল কাৰ্বনকুৰ বীচ। অহ', এতিয়া।
এতিয়া অ', তাতেই আই-আইলেণ্ড অ, চেলুলাৰ জেল চালো প্ৰথম দিনাখন তাতে।
অ'। শুনি আছো, শুনি আছো।
অ', অ', চেলুলাৰ জেল-জেল চালো এই যে আগতে মানে তাত যে হেৰি ব্ৰিটিছৰ হেৰি সময়ত আন্দোলনৰ সময়ত তাত আমাৰ স্বাধীনতা যুদ্ধৰ মানে নেতাবিলাকৰ তাত হেৰি কৰিছিলে জেলত ৰাখ খিছিলে কালাপানি বুলি কয় তেতিয়া আৰু সেইখন চালো, তাৰ পিছত আমি হেৰি কি বুলি কয়? ৰ'ছ আইলেণ্ড বুলি কয় তালৈ গ'লো। তেনেকে ফুৰিলো আৰু তাৰপিছত আ হেব্লগ গলো, নীল আইলেণ্ড গলো, অলপ এক্তিভিতি কিছুমান ও কৰিলো। যেনেকে পেৰাচিন- তিলিং স্কোবা সেইবিলাক কৰিলো ভাল লাগিলে বহুত। ভাল লাগিলে। তাৰপাছতে আকৌ ছুইমিং পুলত সাঁতুৰিলো।
দেখিছো ভাল লাগিছে আৰু। ভিডিঅ ফটোবিলাক
উম, মোৰ পেৰাছিলিলিং কৰিয়ে চবতকৈ বেছি ভাল লাগিলে মানে।
আছে নাৱত লৈ গৈছে উৰাই দিয়ে
অ', অ', মানে না-হেৰি মাজলৈ লৈ যায় আৰু হেৰি সৰু নাও এখনত। লৈ গৈ পেলাই তাতে মানে হেৰি পেৰাচুট থাকে নাওখনত ৰচীতলত বন্ধা থাকে তাতে তেওঁলোকে মানে হেৰি কৰি পেলাই মানে বিৰাট ধুনীয়া লাগে আৰু মানে আকাশ ওপৰত আকাশ তলত সাগৰ নীলা। সাগৰ একদম মানে উ-উৰা মানে যিটো মানে উৰি-উৰি উৰাৰ যিটো মানে হেৰি আৰু আমেজটো সেইটো পোৱা যায় আৰু।
তাকে ভাল লাগিছে দেখি পেলাই। আমিও যাব লাগিব আৰু পিছলৈকে দে পান
উম, যাবা-যাবা বহুত ধুনীয়া বহুত ধুনীয়া কথা একদম মানে ইমান বেছি ভাল লাগিলে নহয় মানে সেইটো বুজাব নোৱাৰি আৰু। আৰু মানে সাগৰৰ মানে ইমান ধুনীয়া লাগে সাগৰৰ পাৰত আৰু নীল আইলেণ্ডৰ মানে সাগৰৰ যিটো কালাৰ মানে ৰং, ইমান ধুনীয়া নীলা ৰং নহয় একদম চাই থাকিলে হেঁপাহে নপলায় মানে। বহুত ভাল লাগিলে। আকৌ হেৰিও
তোমালোকে হে কিমান দিন থাক
আমি তাত চাৰি-পাঁচ দিন মান থাকিলো। অহা যোৱা মিলি সাত দিন হল।
আহা-যোৱা মানে তাইলে ডাইৰেক্ট থাকে নে ফ্লাইট?
নহয় নহয় ডাইৰেক্ট নাথাকে আমি গুৱাহাটীৰ পৰা কলকাতা গলো কলকাতাত ৰাতি থাকিলো তাৰ পিছদিনাখন কলকাতাৰ পৰা আকৌ আন্দা আন্দামান গলো মানে পৰ্ট ব্লেয়াৰ গলো আৰু মানে হেৰি কলকাতাত হেই কৰি'ব লাগে আৰু ফ্লাইট চছেঞ্জ হয় আৰু আহোঁতেও তেনেকে তাৰ পৰা কলকাতা কলকাতাৰ পৰা আকৌ বেলেগ ফ্লাইটত গুৱাহাটী আহিলো উম
লাগি যায় ন অ নহ অ দুদিনে লা কিছুমানে কি ত
এ যাওঁতে মানে হেৰি হ'ল মানে ফ্লাইটৰ টাইমটো নিমিলে যে সেইটো কাৰণে আমি ৰাতি থাকিবলগীয়া হ'ল কলকাতাত আহোঁতে একেদিনাই পাই গৈছো তাৰ পৰা বেছি সময় ৰ'বলগীয়া হোৱা নাই আৰু ৰাতিপুৱা তাৰ পৰা আহিছো নটা বজাত তাৰপিছত কলকাতাত অঅহহ দুঘন্টা লাগে আৰু বাৰটা বজাত পালোহি আকৌ তিনটা বজাত কলকাতাৰ পৰা গুৱাহাটী পালোহি সময়টো মানে একেদিনাই হৈ গৈছে যাওঁতেহে আমাৰ হেৰি হ'ল আৰু মানে অ তাই সময়তটো নিমি নিমিলাক কাৰণে মানে হেৰি কানেক্টিং ফ্লাইট মানে তেনেকে সেইটো টাইমত নাছিলে যে সেইকাৰণে ৰাতিটোৰোক আমিও এয়াৰপৰ্টতে ৰৈ দিলো আও মানে তাত মানে পলিউচন নাই মানে বহুত হেৰি চাফা মানে ঠাইবিলাক আন্দামানৰ কথা কৈছো আৰু সেইটো কাৰণে বহুত ভাল লাগিলে মানে
খোৱা বোৱা কেনেকুৱা হয় তাত
উম খোৱা বোৱা ভাল চব চব মানে যেনেকুৱা বিচাৰে তেনেকুৱাই পোৱা যায় খাদ্য চব মানে আমি অৰ্ডাৰ কৰি খালেই হ'ল আৰু খালি অলপ হেৰি হয় আৰু বস্তুবিলাক অলপ দাম চামবিলাক বেছি বেছি যেন লাগিলে আৰু
ইয়াৰ পৰাই ইণ্ডিয়াৰ পৰাই মানে ইণ্ডিয়াৰে পাৰট হয় ইয়াপা আকৌ আপোনাক
অ তাত আচলতে তাহাঁতৰ একো হেৰি নহ অ এইফালত বস্তুবিলাক যাই যে সেইটো কাৰণে অলপ দাম বেচি কিন্তু মানে এনেই মানে হেৰি কৰিবৰ কাৰণে ভাল আৰু ৰিলেক্স হ'বৰ কাৰণে মানে বহুত ভাল অলপ দিন গৈ তাত থাকি মেলি আহিলে মানে ভাল লাগে আৰু তাৰ পৰিৱেশটো বহুত ধুনীয়া যে চাৰিওফালে সাগৰ আৰু মানে ধূলি চুলি নাই সেইটো
তেনেকা হলে ভাল লাগে এনেতো সাগৰ পৰাতটো এ বালি চালি এইবিলাক নহয় নহয় চকুয়ে তকুয়ে লাগে চ
অ নাই নাই নাই তাত তেনে নাই তাত তেনেকুৱা হোৱা নাই তাৰ মানে সাগৰখনো বহুত চাফা তোমালোকে কৰ'বাত গৈছানে ফুৰিবলৈ
আমি যোৱা মাহত শ্বিলং মেঘালয় এবিলাক ফুৰিছোগে
অ অ পাহাৰীয়া ঠাই ন তাতো ভাল লাগে চাগে ন
উম ধুনীয়া লাগে হেই হয় গোটেই সেউজীয়া নিচিনা ধুনীয়া হয়
অহ অহ অহ
ক গলো কেতামান জাগা লে
অ অ
তেষ্টে আছে তাত ভঠছ ৰাজি
অহ অ অ
তাতে নিজে বনাই থ নিজে বনাই মেলি থৈছিলো ঘৰৰ পৰা লৈ গৈছিলো আৰু খিনি তাত অক দাম বিলাক বেছি লয় লয় ন
অ অ
ঘৰৰ পৰা আমাক চাউল গৈছিলোঁ ফেমিলি গৈছিলোঁ আৰু তেনেকে অলপ চাফি চাি হৈছো নানে একো কিনিবলগীয়া হোৱা নাই আৰু স
চচ
অ মে তাপ আৰু পাইছো
উম উম উম
আা তাতটোো বহুত দাম
অ খোৱা বস্তুবিলাকৰ অ অ
পাহাৰীয়াত কাৰ নামটো বেছি হয়
অ সেইয়াই এই এইফালৰ পৰাই যায় যে বস্তুবিলাক আচলতে তাতো আৰু
তাত খাতাই খুব ছটি আহ ন হয়জটো কাৰ
উম উম তাত কিছুমান এই হেৰি বস্তু কমলা চমলা এইবিলাক পোৱা যায় চাগে ন আনাৰস চানাৰস এইবিলাক এতিয়া এইটো জোজনত আনাৰচ পাব নেকি
অ নাৰাজ পাইছিলো আমি কবা এনেখা নাছিলো
অ অ সেইটো চিজনত আচলতে আহ আনাৰস বিলাক সেই পাহাৰৰ আনাৰস খেতি হয়তো
উম আম খেছিল বতা
উম উম উম উম বৰ হেৰি উম বহুত দিনৰ আগতে গৈছিলো ভালেই লাগিছিলে বাৰু দিন হ'ল আৰু আকৌ যাব লাগিব
উ গৰম বেছি গৰম পৰিলে জাবা
অ তাত অলপ ঠাণ্ডা নহয়
আন্দামানতো কৰা় নছিল ন
আন্দামানত গৰমেই মানে বহুত বেছি গৰমো নহয় আৰু তে সেইটো আমি যেতিয়া গৈছিলোঁ তেতিয়া ভালেই আছিলে বাৰু বতৰ অলপ গৰম আছিলে তাততো ঠাণ্ডা দিন নাহেই নহয় সেইফালে ঠাণ্ডা নহয়েই নপৰেই
তাত গৰমে মানে গৰম এনেকুৱা বৰপাহি খ উ
উম বাৰিষা বৰষুণ বেছি হয় বুলি কোৱা শুনিছো বাৰিষা সাধাৰণতে মানুহ নাযায় বোলে তাত মানে টুৰিষ্ট কম থাকে। বৰ বৰষুণটো বেছি হয় বোলে। উম।
এই বৰষুণ দিলে এতিয়া আকৌ সাগৰ আছে ন। তাতে মানুহ বিলাক গলে সাগৰ এইবিলাক এক্টিভিটি বিলাক কৰিব নোৱাৰি যদি
কৰিব নোৱাৰে অ অ অ অ সেইটো কাৰণে বাৰিষা চিজনত ন হয় ছেপ্টেম্বৰৰ পৰা এই মে' মানলৈকে মানে ভাল হয় আৰু তাৰপিছৰ পৰা আৰু বৰষুণৰ ছিজন আৰম্ভ হৈ যায় যে
এই মাজে মাজে ফুৰা ফুৰা চকা কৰিব লাগে তেতিয়া মন বোৰ ভাল লাগে আৰু ঠাইবোৰ চাইও ভাল লাগে নতুন নতুন ঠাই প্ৰাকৃতিক পৰিৱেশত মানে মন বোৰ ভাল লাগি আহে আৰু সেইবিলাকত পাৰিলে সেইকাৰণে মানে বছৰত এবাৰ ফুৰিবলে বলে যাব লাগে তেতিয়া ভাল আৰু ভাল লাগে মানে
সেই তেনেকে দূৰলৈ ফুৰিব গৈ যাম লাগে
সেইয়াই আৰু টকা পইচাও লাগে অ টকা পইচাও লাগে বাৰু উম তথাপিও আৰু বছৰত এবাৰ গ'লে মানে মনবিলাক ৰিলেক্স হৈ আহে আৰু এ আমি চেষ্টা কৰো যাবলে কেতিয়াবা নোৱাৰিলে ওচৰলৈকে যাওঁ আৰু কিন্তু এইবাৰ মানে মেম ভ্ৰমণটো আটাইতকে মানে ভাল লগা আছিল আৰু
অলপ ৰৈ মেলি যোৱা হ'ল তাকে
উম উম সেয়ে
দিয়া ঠিক আছে
ঠিক আছে বাৰু উম ঠিক আছে হ'ব দিয়া
উম